অ
হেল্ল'
হেল্ল' অ কোৱা
অ কি কৰিছা
কি কৰিবা এইয়া অকমান এই কাম এটাত লাগি আছিলো তুমি
হেল্ল'
অ অ অ তাকে ক'তো যোৱা নাই আজি
আহ গৈছিলো আ ৰাতিপুৱা তাপা আহিলো আহি পেলাই শুনিছা নে নাই হেল্ল
অ শুনিছো শুনিছো কোৱা তাকে তাকে আজি সেই সাথৰ চোৱাও গৈছ অ গম পাইছো আজি সাথৰ চোৱাও গৈছে নহয়
তাকে তাকে মাহঁতে কি কৰিছে হাল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' তোমাৰ মাততো অহা নাই হেল্লৌ'